হয় ভালে
অঁ কি কৰিছিলা
ন আছিলে অলবাৰে শুই উঠিলো দুপৰীয়া অ এতিয়া অলপ জামুক খাই আছোঁ
অ হয় নেকি ঠিকেই বাৰু
ক ভাল
অ ঠিকে ঠিকে ভাল ভাল ভাল তমকতো ভাল ভাল তাকে আমি এটা আলোচনা কৰিব ওলাইছিলো আজি হেৰি কৰো ন দিয়া এই আমি পুৱা উঠাৰ অভ্যাসটো কেনেকুৱা হব কেনে হব
অ খুব সুন্দৰ এটা ভাল অভ্যাসৰ কথাই ক'লে দেখোন মানে ৰাতি ৰাতিপুৱা সোনকালে শুই উঠা তটো তো স্বাস্থ্য পক্ষে বহুত ভালেই
ভাল ভাল ভাল তাকে তাকে তোমাক যদি এতিয়া মই তুমি কেইটাত মানে এতিয়া আজিকালি উঠি আছা
বৰৰ কিন্তু মানে কি হয় অকমান মোৰ ৰাইজ ৰাতিপুৱা দেৰিকৈ উঠাই হয় প্ৰায় সাত মান বাজে মানে মই ৰাতি তি অকণমান এটা বেয়া অভ্যাগ গলে মানে মই মোবাইল চলাওঁ মানে মই মানে মানে অকণমান আসক্ত বাা গৈছে ৰাতি ম মানে মোবাইল চোৱা যায় প্ৰায় এঘাৰটা বাৰটা মানলৈ তাৰ পাছত মানে ৰাতিপুৱা শুই উঠাই নহয় বহুত মানে অসুবিধা হৈছে মই শু কাল এইটো তাগ কৰিম ভাবি আছো তুমি কোৱাচোন কেনেকুৱাকে উঠা তুমি
মই তোমাৰ আজিকালি মই উঠি আছো তোমাৰ হেৰিকে মানে অ ছটা বজাত উ ঠিক আছ ৰাতিপুৱাকে, ৰাতিপুৱা ছটা বজাত। উঠি ফেলাই মানে, মুখ হাত ধুই পেলাই, মানে ব্যায়াম কৰো মই।
অ' খুব সুন্দৰ।
ব্যায়াম কৰি। ফালে মানে, গা পা ধুই পেলাই মানে মই। কামলৈ ওলাই যাওঁ আৰু। এনেকেই মই জিমটো আজিকালি কৰি আছো।
অ' বহুত ভাল অভ্যাস এটাই গঢ়ি তুলিছা তুমি।
থাকে, মই সেই আৰু মানে বহুত দিনৰ পৰা মানে। এ এইটো মানে কৰি আছো। মানে অ' সোনকালে উঠাটো। মানে মই বহুত প্ৰমাণ পাইছো। বহুত ফল পাইছোঁ কিন্তু।
অ' অ' মানে দিনটোলে সতেজ লাগি থাকে বুলি কয় কিছুমানে।
অঁ' নাই নাই নাথাকে। নাই, নাই, নাই ইমান হেৰি নাথাকে। তুমি যদি ৰাতিপুৱা সোন, ৰাতি যদি সোনকালে শোৱা। ধৰা তুমি এঘাৰটা, এঘাৰটা মানত যদি তুমি ধুনীয়াকে শুই দিয়া। তুমি ধুনীয়াকৈ। ছটা বজাত উঠি, অঁ উঠিলে। তোমাৰ ধুনীয়াকে সাত ঘণ্টা। সম্পূৰ্ণ হৈ যায়। সাত ঘন্টা সময়। সম্পূৰ্ণ হোৱাৰ ফলত তোমাৰ, এ দিনটোৰ কাৰণে বহুত ধুনীয়া।
আৰু মানে কি কয় এইটো কোনো মানে ডক্তৰ সকলেও কৈছে সাতৰ পৰা আঠ ঘন্টা তাইও শুব লাগে।
হয়, হয়, হয়, এইটো বহুত দৰকাৰী। সাতৰ পৰা আঠ ঘন্টালৈ শুৱাটো। প্ৰায় আঠ ঘন্টাই শুব লাগে। কিন্তু সাত ঘন্টা শুলেও একো নাই অঁ' সেই আৰু সোনকালে শুৱা অভ্যাসটো। হ'লেহে আমি ৰাতিপুৱা সোনকালে উঠাৰ আৰু অভ্যাসটো সম্পূৰ্ণ কৰিব পাৰিম।
তুমি কি ভাবা? আমাৰ মানে ভাৰতবৰ্ষৰ মানুহে মানে স্বাস্থ্যক। কলৈ, কিমান মানে সজাগ।
স্বাস্থ্যক লৈ আজিকালি অলপ। অকনমান কমিছে নেকি।
অঁ' কাৰণ আজিকালি এই' অইলি। অইলী ফুডবিলাক যে ফাষ্ট ফুড
অঁ হয় হয় হয় শুনিছো শুনিছো পেলাই পেলাই পেলাই নি নিশ্চয় পেলাই নিশ্চয় পেলাই তুমি যদি এদিন খালে এককো নাই এ যদি তুমি প্ৰায় যদি এনেকে এসপ্তাহ ধৰি এনেকে যদি তুমি এনেকুৱা মানে খাদ্যবোৰ ৰ্ৰহণ কৰি থকা এতিয়া অলপমান মানে পেটত অলপ জোৰ পৰে মানে এই তোমাৰ তেলীয়া বস্তুবিলাক খালে
হয় হয়
পেটত অকণমান হেৰি হয়
উম ঠিকেই কৈছা
অঁ লগতে তোমাৰ এই আমাৰ যোনটো এ হাৰ্ট আছে
অঁ অঁ
তটো মানে অলপমান হেৰি পৰে এই পৰে প্ৰভাৱ পৰে প্ৰভাৱ ক সেইটোৱে ভাবিছো মই অ এইটোয়ে অভ্যসটো বেয়া বাৰু
অঁ
কি দুদিন খাইছে একো নাই কিন্তু যদি সদায় খাই থকা এইটো অলপমান
উম উম এইবিলাকৰ ফলতোতো আমাৰ বিভিন্ন ৰোগৰ সৃষ্টি কি হয় ফাষ্টফুড এইবিলাক ময়দাৰ মানে বস্তু খালে উম যেনে তোমাৰ ডৰা ডায়বেটিচ ককট ৰূগ তেনেকুৱা ধৰণৰৰ াহ যশ্মা আদি ৰোগ পৰ্যন্ত হয় উ
হয় হয় হয় নিশ্চয় হয় নিশ্চয় হয়
আহঁ
মানে খাই থাকিলে ব অতি নিমখীয়া বস্তু নহয় এইবিলাক ম নিমখীয়া নিমখীয়া আৰু অতি সোনকালে হৈ যায় বস্তুবিলাক আৰু আজি আজিকালি দোকান বিলাকত চাব পইচা মানে কেনেকুৱা কেনেকুৱা তেল ব্যৱহাৰ কৰে মানে কালি পাৰিলেতো কালিৰে তেল দি দিব উম অ সেই সেইটোৱে মানে আজি খ মই আগতে খাইছিলো কিন্তু দেই মই আগতে এইবোৰ মানে মানে স চব খাইছিলো কিন্তু এতিয়া অলপ তেতিয়াৰ পৰা মই স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিলোঁ তেতিয়াৰ পৰা এইবিলাক মানে বস্তুবিলক কমালো মই
অ ঠিকেই কৰিছা অ হয় হয় মোৰো আগতে বহুতেই খোৱা হৈছিল প্ৰায় কিন্তু আজিকালি যেতিয়া তাৰ পৰা মই ইয়াক কমালোঁ মোৰ মানে এতিয়া ছালৰ মানে মুখ ঘ হালমইনাৰ সমস্যা টো আঁতৰি গৈছে আগতকৈও তেনেহ'লে মোৰ বহুত আছিল তাৰপিছত মোক ডক্তৰ ৰে পৰামৰ্শ অঁ' সদাই ৰ পৰা তুমি মানে এইবোৰ বাহিৰা বস্তু ফাষ্টপৰ্টটো এৰি দিয়া তেনেকুৱা কৰাত আৰু পানী বেছি ঠিক হৈ খোৱাৰ পৰামৰ্শ দিলে তেনেকুৱা কৰাটোহে মোৰ মানে অকমান স্বাস্থ্য টো অকনমান ভাল হল আগত
অঁ' ঠিকে কৈছা এই মুখৰ কলা মুখৰ কথা যিহেতু ক'লা মানে সেই মুখতো দাগ পৰি যায় সেইবোৰ তেল তেলীয়া বস্তু খালে মুখত দাগ পৰে কলা পৰে মুখখন এই তেনেকুৱা মানে কৰ'বাত যদি তুমি ইণ্টাৰভিউ দিবলৈও গৈছা মানে মানে কামৰ কাৰণে বা এটা সেই কাৰণে সেই অলপমান প্ৰভাৱ পৰে আৰু এইবিলাক থাকিলে সৰু সৰু কথা এইবিলাক
সৰু সৰু কথাতে গুৰুত্ব দিয়া যায় তাৰপিছতে যদি মই কওঁ পানী হৰ ক কোৱা চোন পানী খোৱাটো কিমান জৰুৰী
পানী পানী মোৰ কথা ক'বলৈ গ'লে মই তিনি লিটাৰকে খাই আছো প্ৰতিদিনে অঁ' তেতিয়াৰ খালে মানে অতি ভাল উপকাৰী আমাৰ যিহেতু পানী বহুতু আপোনাৰ আৰু আধা মানে সত্তৰ শতাংশ তোমাৰ পানীৰে বনা আমাৰ গোটেই শৰীৰটো অঁ' পানীটো খাই থাকিব লাগে অ আনি। খালে ভাল তুমি কিমানকে খোৱা পানী।
দুহ নহয় মইয়ো মানে।
অঁহ।
নিৰ পৰা চ চেষ্টা কৰোঁ দৈন। অঁ যিহেতু মোৰ মানে অকণমান ওজনো বেছি মোৰ অঁ মানে এইটো আৰু এটা কথা আছে নেকি যে। এ ওজনৰ ওপৰত। ভিত্তি। পানী খোৱাৰ কিবা কথা আছে নেকি।
অ হয়, হয়, হয়, হয়, আছে, আছে, আছে। ধৰা এতিয়া মোৰ। পষষ্ঠি কিলো পষষ্ঠি কিলো। যদি মই এতি তি লিটাৰকে পানী। খাবই লাগে এতিয়া তোমাৰ যদি বেছি। বেছিও থাকে কমো থাকে তেওঁ সেই হিচাপত মানে পানীটো খাব লাগে আৰু। অ'হ। অ তুমি অলপমান চাগে বেছিকে খাব লাগিব চাৰে তিনি লিটাৰ চাৰে। তিনি লিটাৰ মান খালে আমাৰ সম্পূৰ্ণ শৰীৰটো বহুত ভাল হৈ থাকিব শৰীৰটো বোলো ভাল হৈ থাকিব।
হয়, হয় ঠিকেই কৈছা ঠিকেই আৰু এই হয়। উম, উম। আৰু আমি স্বাস্থ্যৰ ভালে ৰাখিবলৈ সেউজীয়া। শাক পাচলিাটো। কিমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি।
অগুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ। বহুত গুৰুত্বপূৰ্ণ শাক পাচলি খোৱাতটো। শাক পাচলি অ হয়, হয় শাক। শাক পাচলি আমাৰ। সেউজীয়া ধৰণৰ শাক পাচলিবোৰ সেই এইবোৰ মানে বহুত গুৰুত্বপূৰ্ণ মানে পেটটো চাফা কৰি ৰাখে পেট। তো চব। ৰা শৰীৰত ৰখাৰ ফলত মানে আমাৰ নানা ধৰণৰ। বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।
আৰু এই প্ৰয়োজনীয় আমি ভিটামিনবোৰবোৰো তাৰ পৰাই পাওঁ হয়নে
পাওঁ পাওঁ পাওঁ পাওঁ পাওঁ হয় হয় হয় মানে আজিকালি মানুহ দেখিছো বিভিন্ন ধৰণৰ ভিটামিন মানে লৈ থাকে টেবলেট সমূহ এইবিলাক লৈ থাকে কিন্তু মানে এইবোৰ নলৈ ফালে যদি শাক পাচলিৰ পৰাই ল'ব খুব ল' আমি তেতিয়া মানে বেছি ভাল আৰু কাৰণ অতিমাত্ৰ টেবলেটত খাই থাকিলেও মানে এটা কিডনী যিহেতু অলপ
উম উম অঁ এই আজিকালি মই আৰু এটা কথা মন কৰিছো জিমত যোৱা মানে ব্যক্তি বা ল'ৰাসকলে এইবোৰ মাল্টি ভিটামিন ভিটামিন
অঁ
কি অঁ মানে অঁ ফাৰ্মেচীৰ পৰা কিনি এনে সেৱন কৰা দেখিছো কিবা প্ৰভাৱ পৰিব নেকি
অঁ তেওঁলোকৰ মানে যিহেতু সিটো অলপমান বেছিকে মানে কচৰত কৰি থাকে অলপমান মানে কি ক'বা হেৰি বুলি ক'লে বহুত বেছি মানে সিহঁত ৰ হেৰিতটো হৈ যায় ন সিহঁতে চাগে মানে ল'ব লাগে কিন্তু অধিক মাত্ৰ হয় বাৰু অঁ অঁ অলপ অলপ লাগে পাচলিব পাব বাৰু কিন্তু তেওঁলোকৰ অলপ চলপ লাগে বাৰু অতি মাত্ৰ নহয় বাৰু অতিমাত্ৰা যিহেতু বহুত অপকাৰে হয় চবৰে কাৰণে এ এইটো ভাবিছো তুমি জিমলৈ যোৱা তুমি কিবা এনেকুৱা ভিটামিন লৈ পাইছানে
লৈছিলো মাল্টি
অঁহ
অ তাৰে ভাল সুফল পাইছিলো কিন্তু এইবোৰত বিশেষকৈ কোনো চাইতএফেক্ট নাই সেইটো মোক মানে এ অ মোৰ তাৰে সে সেই লগতোয়ে মোক কৈছে আৰু
হয় হয় হয়
জবৰ কাৰণে কৈছিল গতিকে মই বিশেষ বিশেষ একো অসুবিধা পোৱা নাছিলোঁ মই এতিয়া আকৌ পুনৰাই মই এনে হয় ল'ম ভাবিছো আৰু মাটি বিকা নেকি
অ ঠিকে ঠিকে ঠিকে ঠিকে মানে বেছি কচৰত কৰি থকা মানুহ লব কাৰ ল'ব পাৰে কিন্তু এনেকোৱা হয় হয় কৰি আছো মই মানে যিহেতু ৰাতিপুৱাই উঠি পেলাই মই দৈনিক ব্যায়াম কৰো কৰি কৰি আছো কৰি আছো কৰি আছো তাকে মই এইবোৰ খোৱা বস্তুৰ ওপৰতো মই অলপমান গুৰুত্ব দিম বুলি ভাবি আছো ত আৰু বেছিকে গুৰুত্ব দিব লাগিব যিহেতু সোনকালে লগতে সোনকালে শুৱাৰো তাখ অ হয় হয় তুমি সেইকাৰণে সোনকালে হোৱাৰ অভ্যাসটো কৰা যিহেতু ত সোনকালে উঠিব পাৰিবা সোনকালে উঠিলে খোজো কাঢ়িলে
চেষ্টা কৰো হয় অ অ হয় ঠিকেই কৈছা ময়ো সেই সোনকালে পুৱা সোনকালে উঠাৰ অভ্যাস মই যিমান পাৰো সোনকালে মই
অ হয় হয় হয় তেতিয়া কামে কাজে একদম মানে সোনকাল হৈ থাকে তেতিয়া দিনটো
অ মন মগজুটো তোমাৰ সতেজ হৈ থাকিব
অ একদম সতেজ হৈ থাকে একমাত্ৰ তাকে এ আজি আমি আলোচনাটো ইয়াতে সামৰণি কৰো নেকি ভাল লাগিল কথা হয়
অ হয় হয় পাছত আমি আকৌ ভালকৈ আলোচনা কৰিম ভাল লাগিল তোমাৰ পৰা জানি হয় ধন্যবাদ
অহ